হেল্ল', অহ ', তাৰপিছত আহ', তোমাৰ হবি কি সেইটো কথা কোৱা? মইতো বহুত পক - পকাই আছো বাৰু তোমাৰ হবি কি?
মোৰ ভব একেল মই মেজিচিয়ান। মই একচলি পিয়ান বজাই ভাল পাওঁ।
আচ্ছা- আচ্ছা - আচ্ছা পিয়ানো আছে নেকি ঘৰত?
ক্লাছ ছিক্সৰ। ম মই স্কুলত দেউতা মোক শিকাইছিল। তাৰপিছত মই প্ৰাইভেট টিউচন দিছোঁ। গ্ৰেজুএচন কৰাৰ চাৰ্তিফিকেট আছে।
অহ', - অহ ', এতিয়াত তোমাৰ বহুত ব্যস্তি তাৰ মাজত তুমি সেইটো ব্যৱহাৰ কৰি আছা নে নাই?
অঁ কৰি আছো এভেৰী চানডে চানডে বজাই থাকো মাজে মাজে। আৰু বজালে মই মানে এ। একচুৱেলী দা আৰ্ট অফ। এটা আছে চিচিভাবেচনটো। সেই পাই চাগৰ। অ তাতে মানে মই একচুৱেলি তাতে ভজন কেইটা। ভচা কিয় ন পচ ভচা ন।
অ তেনেকে ফাংচন চাংচন কৰিব পাৰা তেনেকে।
মই খালি ভগৱানকে কৈ আছো ভগৱানৰ ফাংচন থাকিলে মই যাওঁ। মাতা ৰাণীৰ যেনেকে আমাৰ এতিয়া আম্বুবাচি মেলাত কেইদিনমান পিছত হব তেনে চব চিংগাৰ কেইটা আহিব তাতে বিহু চিহু হব ন। মই মানে অলপ ইষ্ট ভগৱান লাইত আছো। ভগৱানে বহুত ভাল পাওঁ মই থাকো মাৰ জোগা সেই কাৰণে।
অ ঠিকে আছে তোমাৰ মনটোও ভাল লাগে ন তেনেকে ফিছ এটা আহে।
হয় এইটো হয় এইটো ফাংচনত মই গান চান বজাম সেইটো। এই পছপুল নাপায় না।
আচ্ছা আচ্ছা আচ্ছা মই এই বাৰু নাজানো পিয়নৰ বজাব। মই কৰিছিলোঁ মই সৰু। মই হেৰি বজাইছিলো তানপুৰা। টানপুৰা বজাইছো অ কিন্তু পিয়েনো মই ভাল পাওঁ মোৰ লগৰ ছোৱালীৰ আছে। নাজানো। বজাব।
জানোতো অলপ বেছি হয়।
আচ্ছা আচ্ছা হা হা হা আচ্ছা মোৰ তবলা। ছিলে তাৰ পিছত তানপুৰা আছিলে হাৰমনিয়াম। আছিলে কিন্তু এতিয়া নাই আৰু। অহ ত' সেইটো কথা। এতিয়া নাই। তাৰপিছত কিন্তু এইবিলাক বস্তু তাৰানে মই। খাব আৰু এইবিলাক লাগে তাৰমানে এইবিলাক বস্তু ইউজ কৰিলে তোমাৰ এটা মনৰ এটা। পিছ এটা আহে। হয়নে এইব মানে সংগীতৰ যজ্ঞ সংগীতৰ জগতখনো লাগে।
হয় লাগে আমাৰ অসমটো হ। অ
হা হা-হা, হয়- হয়, মই ক্লাছিকেলত তাৰমানে ক্লাছিকেল কাৰত কৰিছিলো, তাৰপিছত কিবা অলপ ঘৰুৱা, হা হা-হা ঘৰুৱা বিচাৰটো কমপ্লিট নহ'ল, কিবা অলপ ঘৰুৱা প্ৰব্লেমৰ কাৰণে এৰা গ'ল। এ তেনে অলপ মানে ধৰা অলপমান কিবা অলপ ঘৰৰ ফাইনেনচিএল কণ্ডিচনৰ কাৰনে এনেকে আৰু কৰা নহ'ল আৰু ত' তেনেকে। কিন্তু থাকাটো ভাল মানে ফাইনেন্স মানে তোমাৰ এইবিলাক সংগীতৰ লগত থাকিলে অলপ মন চন ভাল হয় আৰু তেনেকে কা হা আৰু মানে পৰিৱেশটোও ভাল লাগে হয় ন নহয় কোৱাচোন, পৰিৱেশটো অঁ, মানে পিছত মই ভাবিলো মোৰ হাৰমনিয়াম টো ধৰা আছে কিন্তু মোৰ এনে পৰি থাকাতকে কাৰোবাৰ কামত লাগক কিছুমান দুখীয়া মানুহো থাকে ন মই তেনেকে দিম
হয় হয় লাগে-লাগে বহুত মানুহ শিকিব মন যায়, কিনিব নোৱাৰে।
ব নোৱাৰে, কিন্তু মোৰ ঘৰত পৰি থকাতকে পৰি থাকিলে বস্তু এটা নষ্টহে হ'ব বা মোৰটো কাম নাহিব। সেইকাৰণে মই তেনেকুৱা মানুহ এজনক দি দিলো। ত' ব্যৱহাৰ কৰক তেনেকে, এ তেনেকে আৰু অ মইয়ো বিচাৰো যে এনেকে বেলেগেও শিকক কিন্তু বহুত ভাল আৰু। শিকিলে এইবিলাক তেনেকে, হা- হা এইটো নহয় যে চব যে টকাও উপাৰ্জনৰ কাৰণে সেইটো নহয় কিছুমান এনেও লাগে হয় নে নহয়। এ তেনেকে আৰু। সেইটো, বাৰু আজি তোমালোকৰ কি আছে ৰাতি?
চবজি বনাওঁ। খান ৰাতিৰ- ৰাতিৰ খানা সুধি আছে ন।
অঁ ৰাতিৰ খানা
বনাব কি বনাও, ভবা নাই এতিয়ালৈকে।
ন
হয় হয়, অ, মই গ'ল।
অঁ, কি বনাবা।
আচ্চা পনীৰ বনাম নেকি।
অঁ আকৌ বজাৰ কৰি লৈ যাব লাগিব।
মোৰ দোকানৰ ওচৰতে বজাৰ আছে, ওচৰটো দৌৰি গুচি যাম। মোৰ ৰুম বেছি দূৰ নহয় ইয়াৰ পৰা, টো মিনিট
চেটাৰডে হেৰি নাখাও মানে আমি হেৰি ন শনিবাৰে আমি মানে নিৰামিষ খাওঁ।
হয় মইতো ফুল ভেজিটেৰিয়ান। মই নিৰামিষ কোন খিল
আচ্ছা, আচ্ছা, মই এনেই বাকীদিন খাও মই দুটাবাৰত নাখাও শনিবাৰ আৰু মঙ্গলবাৰ। অ এইটো মানে মঙ্লবাৰ টো হনুমানৰ হেৰি বুলি মানা যায় ন ৰংবলি বুলি আৰু শনিবাৰ অ আৰু শনিবাৰ নাহক কিন্তু বাক কিদিন খাও খাওঁ মানে কিয় খাওঁ মই হৈছো ক্ষীণ মিন ক্ষীণ মিন হলে মই নেখাও যদি কি থাকিম হয়নে নহয় সেইটো কাৰণে মই সেইকাৰণে মই খাওঁ আৰু নেক্সট কথা আমাৰ ঘৰতো চলে বাৰু আৰু মই আহোতে তাৰমানে মন্দিৰতো সোমালো শনি শনি মন্দিৰ বালো শনি হেৰি মানে তোমাৰ এই উ হেৰি মানে হেৰি হৈ আছিলে প্ৰসাদ দি আছিলে সেৱা এটা কৰি আহিলো তোমাৰ মানে হনুমান মন্দিৰত শনি হেৰিও আছিলে শনি মন্দ আছিলে সেৱা এটা আহোতে কৰি আহিলো খিচিৰি দি আছিলে খাই আহিলো আৰু কিনো আৰু লাজ নকৰো মই ৰাস্তাত দিলো এইটো ভগৱানৰ প্ৰসাদ ন হয়নে নহয় আহ মই খাই আহিলো আৰু তেনেকে
হয়। কালি পন্ মাৰ প্ৰফাৰ আৰম্ভ হব
হা হা হা
বাবাটোটা গান চনছিল আহিব পাৰা কিন্তু মাজতে চাই আহিব তম ক এক আৰু
হা
আহিব পাৰা মাজত তোমাক সাম চাব কাৰণে
অঁ অঁ হয় দিয়া আচ্ছা তাতে যে ইমান মানুহ হৈছে বাছতটো কেনেক কেনেকে যাই আছে যাব পাৰিছে জানো! যিটো জালুকবাৰীলৈ বাছ যায় হা
মন্দিৰ উপৰ লগ সেই বাছ দ চব বন্ধ কৰি যায়।
মন্দিৰৰ ফালে নহয়, যিটো জ যিটো জালুকবাৰীলৈ যাই খিনি যাব পাৰিছে জালুকবাৰীলৈ যাই যে
আজিতো জালুকবাৰীলৈকে আদাবাৰ ৰাস্তা ফুল যাম ৰাস্তা বনাই আছে।
কেনেকে গৈছে তেনেহলে
বছ কেইটা এক লাইন হৈ আছে মান যোনটোৰ হয়ান চলি আছে পুৰা ৰাস্তা যাম। মই নিজে দেখা পাই মই ঘৰত বহো চব চাব ৰাস্তা মোৰচোন
ঠিকেই কৰিছিলো।
চব চাব কৰোঁ।
উম, অ'। মই চাই এবাৰ চাওঁ ৰ'বাচোন সময় পালে যাব লাগিব। কিন্তু মই চিয়ৰ নকও তাৰমানে কি ভগৱানৰ তাত যাম বুলি কথা দিলে যাবই লাগে। কাৰণে মই ক'ব নোৱাৰো বাৰু চিয়ৰ। অ', সেই কাৰণে কিন্তু এনে মই মই মানে হেৰি অৱস্থাত গৈছিলো যে। তেতিয়া মানুহ দুুনুহ নাথাকে তেতিয়া গৈছিলো বাৰু তেতিয়া মই ত তে গৈ তাত তেতিয়াও চিপ খিচিৰি দিয়ে দেখোন অ' ওপৰত খিচিৰি দিয়ে দেখোন অ' হেৰিত পূজা চজা হা হা হা মানে তাতে পেলাই খিচিৰি দি থাকে কোনে দিয়ে নাজানো কছোমান মানুহে দি থাকে এয়া আৰু তেনেকে গৈ ভাল লাগে আৰু।
আগত আহিছিলা এতিয়া আহিল অলপ হ আৰু বৰষুণে পাবা আৰু যেতিয়া আহিলে বৰষু খব কালিৰ পৰা বৰষুণ দিব চাই থাকিবা।
অ' এইটো কেনেকে হয় নাজানো এইটো দৰ সেনেকে হৈ যায় ন?
এইটো সপ্তমে দেিছে যোনদিন বৰষুণ দি মাৰ দৰ্জা বন্ধ হ'ব বা বৰষুণ দিয়া আৰম্ভ হব
তাকেত কি আচৰিত হয়।
এইটো মাৰ দৰ্জাটো নিজে বন্ধ হৈ যায় না? কোনটো কোন মানুহে বন্ধ নকৰে।
হা হা হা হা।
পুলিটো বন্ধ নকৰো অটমেটিক দৰ্জাটো বন্ধ হলে অটমেটিক খুলি যায়। আৰু দিন খলিব পুৰা বন্ধ শৰীৰত তেজ তেজ গোতেই মুন্দিত তেজ।
আহ হ হ হ।
এখন তেজৰ কাপোৰতো কাৰ নো। মানুহে কোটি কোটি লক্ষ লক্ষ টকা সেই কাপটো কাৰনে।
উম হম হম হম
পূজাৰী কেটাক এইবোৰ বনদুক খেলাকে আৰু আগত দৰশন কৰিব নহ সেইটো আৰু বিজনেছ উঠি যাব, ব্যৱসায় উঠি যাব, বেপাৰ উঠি যাব পণ্ডিতকেইটাৰ
হয় দিয়া।
হয় আমাৰ তাকে আহি যায় নহ আমাৰ ঘৰৰ কাষত এখন পূজাৰী আছে সি কাম কৰে মন্দিৰত কাম কৰেহি
হয় হয় হয়
দিয়ে আমাক, আমাৰো
অহ অহ পালে অলপ ৰাখি থবাচোন মোকো লাগিছিলে
এনে আহিব দিয়ে, আহা নাই এতিয়া লৈকে আহিলে দি দিম নিশ্চয় আহে এভৰি ইয়াৰড আহ ফিক্স আমাৰ ঘৰৰ পৰা চান্দা যায় নহ প্লাছ আকৌ আমি ভান্ডাৰেট্ দিও বলো আমাৰা হা হা
তোমালোকে পাবা নেকি কাপোৰ?
মোৰ ঘৰৰ কাষৰ এখন পূজাৰী থাকে, কামাখ্যা মন্দিৰৰ মেইন পূজাৰী থাকে, এই আমাক আনি দিয়ে
অহ
আমাৰ ক'ত যাবই নালাগে, সি আনি দিয়ে চব
অহ বেছি থাকিলে অকমান দিবাচোন
অকমানে দিয়ে ভাবক চোন কেনেকে দিও মই এক মিটাৰ মান দিব দিব আমাৰ মোৰ ঘৰত মোৰ মোৰ সবতে যায় চাম অলপ অলপ যাই মোৰ লগৰ কেইজন মান আজি খেলিলা
হা হা হা হয় হয়
এইটো মানুহে সবেই নাপায় নহয়, চাদেনলি নাপায় নহয়
অহ আচ্ছা আচ্ছা আচ্ছা।
মানে কিমান তোমাৰ ভাল হওক এহ তুমি পাই গ'লা, কাপোৰ জিকিম তোমাৰে ভাল হওক
হয় হয় হয় মই তাতে গলে বগলা মন্দতো যাওঁ বগলা যে ওপৰত যা
ছিক্স মান্থৰ পিছত যাব লাগিব এতিয়া যাব নোৱাৰো এতিয়া গলে একো লাভ নাই আৰু
অ
চিক ম
আৰু ৰ'বা তাৰে ওপৰত আৰু কিবা ভূৱনেশ্বৰীও আছে ন
আছে ত চ আছে ভকলৱা মন্দিৰ কিন্তু বিজনেছৰ কাৰণে বহুত ভাল জানানো আৰু সেইকাৰণে তোমাৰ ছয়াহ কিছু যাবা বৌবল মে
এই বেমাৰ আজাৰৰ কাৰণে ক'ত যায়
এবাৰ লাগে মানে